হেল্ল'
উম, উম, অ', এনেই
অ',
অ', তোমাৰ
ঘৰত চবৰে ভাল নে?
হা
এইটো হয়। মোৰো ভালেই,
অ',
হেল্ল'
অ',
মই, হেৰিয়লৈ যাম বুলি ভাবিছিলো, জানোনে এইবাৰ মানে, আমাৰ লগৰ খিনিয় ট্ৰিপ এটা উলিয়াই আছে শ্বিলঙলে
অ',
তাৰ পিছত, সিহঁতৰ লগতে যাম বুলি ভাবিছো
অ',
তাৰপিছত, আমি চাগে চেৰাপুঞ্জী দাম যাম আকৌ এনেকুৱা অ', সাতটা, জলপ্ৰপাত একেলগে থাকে যে আমাৰ যোনটো যিটোকে মানে হেৰি কৰা হয়, শুনিছা চাগে, হে সেইটোও চাম বুলি ভাবিছো। তেনেকে আকৌ, পুলিচ বজাৰ তেনেকে অলপ জেগা যাম বুলি ভাবিছো। আৰু, চাহ তাহ খালা নাই? মই কালি তোমালোকৰ ভণ্টিৰ লগত কথা পাতিছিলো নহয় তাই আৰু হেৰি তে এডমিচন লোৱা কথা ক'লে তাকে কৈছে তেজপুৰলে যাব বুলি অ ঊনত্ৰিশ তাৰিখে নেকি ন, তাৰপিছত কৈ আছে এতিয়া বোলে তাই জাম্মুগুৰিত এডমিচনটো লৈ থৈছে। মানে উম। তাৰ মানে এনেই লৈ থৈছে আৰু তাৰপিছত তাৰ তেচপট বিলাক আকৌ এপ্লাই কৰি চাব।
অ'।
বৰ ধুনীয়া, ন? তেজপুৰত, ঊষা-অনিৰুদ্ধৰ হেৰিটো আছে। মই তেজপুৰলৈ গৈ পোৱা নাই, জানা।
অ'।
তাৰমানে, মই তেজপুৰখন দেখি পাইছোঁ, হাঁ। তাৰে তাতো গৈও পাইছোঁ, কিন্তু মই ডাইৰেক্ট ফুৰি পোৱা নাই।
অ'।
এবাৰ, মই গৈছিলোঁ, মই। তাৰ পিছত, ফুৰা নহ'ল। খালী আমি ডাইৰেক্ট, মানে, গৈছোঁ, আৰু এদিন থাকিছোঁ, আহিছোঁ। শুনিছা? উ তুমি, চাগে, জোৱানত আছ, বোন?
উম।
তুমিতো, ন, গৈছিলা মহাভৈৰৱলৈ, আকৌ? শিলবেলালৈ গ'লে গৈ পাইছা, ন? আৰু এটা যে আছিল, পাহৰি গ'লোঁ নামটো মোৰ। তুমি গৈছা, ন? মহাভৈৰৱলৈ
নাই।
অ, গ'ল পোৱা নাই। উ। আাকৌ, হেৰি এ, হঁ। তুমি হেৰিয়লৈ গৈছ নে, শিৱসাগৰত?
নাই।
অ, নাই যোৱা।
উম।
ময়ো যাম বুলি ভাবি আছোঁ। তাত, ৰংঘৰ, কাৰেংঘৰ চাবলৈ, ৰংঘৰৰ বাকৰিও যোনটো বিহু হয়, বিহু চাবলৈ।
অ', অ'।
তই ক'ৰ, কাম কৰি আছনে?
নাই।
অ, বাবা, চাহ হৈছিল নে?
কেনেকুৱা, ক?
কিবা কৰি থকা নিচিনা।
অ, নাই, নাই এই ফাৰ্মৰ মুৰ্গীকেইটাই মাত দি আছে।
উম।
উম। তোমাৰ, মই এই অ, তুমি অগ্নিগড়ৰ কথা কৈ আছিলা, কি?
অ, অগ্নিগড়।
উম, উম, মই তাত যাওঁ। সন্মুখেদি ঘূৰি আহিছোঁ। তাৰ চাইডৰ যোনটো ব্ৰহ্মপুত্ৰৰ ঘাটটো চাই, সেইখন পাৰ হৈ
অ, এই ঘাটটোলৈ গৈছা?
অ, ঘাটটোলৈহে গৈছোঁ। মই বেলেগলৈ যোৱা নাই।
মানে, তেজপুৰখন মই ঘূৰি ফুৰিছোঁ।
অ',
ওচৰেই হয়। কিন্তু, মানে, তোমাৰ হেৰিৰ কাৰণে যোৱা হোৱা নাই, তোমাক। বাহিৰে-বাহিৰে ঘূৰি ফুৰা হয়। এইবিলাক ফুৰা জেগাবিলাকত, মই মানে, ইমান ঘূৰি পোৱা নাই আজিলৈকে।
অ', সেই তেনেকেই। ময়ো, মানে, বাহিৰে-বাহিৰে ঘূৰি ফুৰাহে হৈছিলোঁ, পুৰা। তে কাললে মই যোৱা নাই
তাকে তোমাৰ তাৰমানে কেতিয়াবা ফুৰিবলৈ যাম বুলি ভাবো কিন্তু সময়ৰ সুবিধা নিমিলে তোমাৰ যেতিয়া যোৱা হয় কাম বনৰ কাৰণে যোৱা হয় কাম বন কৰি পেলাই গুচি অহা হয়
মোৰো উষাহ অনিৰুদ্ধৰ হেৰিলৈ যাব মন আছে খালি মানে ময় যাবই নাপাও আৰু ৰংঘৰ কাৰেংঘৰ তাতো মোৰ যাবলৈ ইমান মন আছে যোৱাই নহয়
ৰবা উলিয়াম কেতিয়াবা গোটেই কেইটা একেলগতে যাম
অ অ এনেকুৱা হেৰি এটা উলিয়াবাচোন চব একেলগে যাম
তোমাৰ যোৰহাট চোৰহাটো এনেকৈ একেবাৰে চব ফুৰি আহিব পাৰিম
উ উ অ সেইটোয়ে টো যোৰহাটো যাব লাগিব যোৰহাটৰতো ধুনীয়া ধুনীয়া জেগা আছে ন চাব পৰা
উম তোমাৰ হেৰি লাচিত বৰফুকন ফুকনৰ মৈদাম আছে তাপা তোমাৰ এশ কিমান ফুটৰ তোমাৰ এতিয়া প্ৰতিমূৰ্তি এটা বনাইছে লাচিত বৰফুকনৰ অ তোমাৰ এখন হেৰি নিচিনা বনাইছে এখন এইখন কি বুলি বাগিচা নিচিনাকে ধুনীয়াকৈ এখন বনাইছে
অ
তাৰমানে ঘূৰিবলৈ বহুত খিনি আছে ঢেকীয়া জুলিল ঢেকীয়া খুনৰ নামঘৰ নে কি যে এইটো পাহৰি গ'লো নহয় মই
অ ঢেকীয়াখোৱা মন্দিৰ
অ তাৰলে যাবলে মন আছে মোৰ ভালি নহয়
উম
হম তোমাৰ এনেকে পৰশুৰাম কুণ্ড চুণ্ড এনেকে ঘুৰিবলৈ বহুত মন আছে
আমাৰ মা গৈছে জানা পৰশুৰাম কুণ্ড টিলিঙা মন্দিৰ সেইবিলাকলে আমাৰ দুবাৰ গৈছে দে ন আমাৰ মা তেলিয়া চুকৰ মানুহ খিনি লগত গৈছে নেকি
অ
দুবাৰ গৈ পাইছে তেওঁলোকে এনেকুৱা ভ্ৰমণ উলিয়াই নহয়
অ
তাত যাব পাৰি পইচা দিব লাগে আৰু
অ গম পাইছো পইচা নোহোৱাকেনো আজিকালি কি চলিব একোৱে নচলে
উম
উ তোমাৰ মোৰ তেনেকে মোৰ মানে এডৰা মানুহৰ লগত যাবলৈ মন নাই অকল কেইটামান মানুহ যাবলৈ মন
অ সেইটো হয় বাৰু ওলাব তেন্তে আমাৰ মাজতে ভ্ৰমণ হলে আমাৰ
উম
আৰু তুমি তো এনে চাহ তাহ খালা চাগে।
উম চাহ তাহ খালো।
উ ঘৰ চব উঠিলে জানো।
ঘৰৰ উঠিছে আৰু এটা এজন দুজনকে গোটেইখিনি
অ'। তাতে সব খানাই ন।
উম।
আমাৰ লগৰ এজনী যে ঘৰেলৈ গৈছিলে মই কৈছিলোঁ
অ'।
তাই অহাই নাই জানানে।
হয় নি।
এতিয়া নাহে বোলে পৰীক্ষা দিবও নাহে বোলে। নাজানো অফিচৰ নিয়ম মতে অ', চাও মেম হতে কি কৰে ইছ শ্বিলঙৰ এজনী যে কৈছিলো ঘৰলৈ গল।
অ', কোন আছিলে নামটো অ নামটো আহিছে নেকি ক'ৰ আছিলে শ্বিলঙৰ
শ্বিলঙৰ শ্বিলঙৰ কোনখন জেগা মই গম নাপাও মই দেউতাক যে এম এল এ
অ', অ', কিবা হৈছিল ন তাই
অ', একো হোৱা নাই অলপ ইহঁতৰ কেইজনীমানৰ লগত অকণমান তৰ কাজিয়া টাইপ হৈছিলে।
নহয়, নহয় মাজতে যে এজনী কোনোবা ছোৱালীজনী যে ভৰিত দুখ পাইছিলে গুচি গৈছিলে ঘৰলৈ
অ', ভৰি অ', অ', তাই আহিলে তাইতো হেৰি ৰ মৰিগাঁওৰ হয়।
অ', মৰিগাঁও হে নেকি মই আকৌ তাই ভাবি আছিলো আঁতৰৰ হয় বুলি।
নহয়, নহয় তাই নহয়।
উম।
নহয় এ একো হোৱা নাই।
অ'।
এনেই গৈছিলে অলপ ঘৰৰ প্ৰব্লেম বুলি কৈছে এতিয়া।
যদি পৰীক্ষা নিদিয়া দিগদাৰ হ'ব তাইৰ কাৰণে চাগে।
অ', সেইটোয়ে নাজানো কি কৰে আৰু মেমহঁতে।
উম।
মেম হ'লে কিছুমানক এক্সকিউজ কৰে কিছুমানক আকৌ নকৰে নহয় তাইক কৰিবও পাৰে।
অ', অ', অ', হ'ব পাৰে বাৰু সেইটো
উম।
ভণ্টিয়ে কি কৰিছে?
ভন্টি উঠি পেলাই উ কিবা বা এজনী ভাগৰ হেৰি লিখিবলৈ দিছিলে
অ'। কি লিখিব ওলাইছিলে।
এই এইবিলাক ব তোমাৰ কি বুলি কয় ম পাহৰি গৈছে ন ঘপককে অ', অ', সেয়া লিখাত লাগি আছে এইকেইদিন তাতেই লাগি আছে লিখাত।
অ'।
উম। নেকি হৈছে হ'বলা মই সোধাই নাই সোধা হোৱাগে নাই।
মোৰো চব লিখা আৰু এখন বাকী আছিলে আৰু চব হ'ল বাৰু।
তাকে ইমান, ইমান লিখিবলৈ দিয়ে নহয় আজিকালি আগতে ইমান নাছিলে আগৰি।
আমাৰ কিমান লিখিব দিছে। জানা তুমি ঘৰত, ঘৰত উম, ঘৰত লিখিব গৈছিলে। কিন্তু এতিয়াতো ঘৰত লিখিব থলেতো বৰ কিতাপ জৰো এড নিব লাগিব। সেইকাৰণে বহুত কষ্ট হ'ব। সেইকাৰণে ইয়াত চব লিখি থৈ গৈছো আৰু এতিয়া মাত্ৰ এখনেই লিখিব আছে।
অ'।
কালি অকমান আৰম্ভ কৰিছিলো কিন্তু খতম নহয়।
অ'।
তাৰ পিছত এতিয়া ভাবিছো অ, তাৰমানে ঘৰৰ পৰা আহি লিখিম সি নেকি। তান কাই লবাতো পৰীক্ষা ন।
তাৰেপ পৰীক্ষা হয় আৰু।
গড়ীতটো লিখিবও নোৱাৰো।
অ, কাইৰ পৰা সময়ো নাপাবা দিগদাৰ হ'ব ন।
অ, সেইকাৰণেই।
উম, উম, উম।
যদি তাৰমানে
হয়।
সময় হয় তেনেহ'লে লিখিম আৰু।
অ', অ', যদি নহোৱা মানে নহা আৰু।
অ'।
আৰু পৰীক্ষাৰ মাজত দিগদাৰও হয় বাৰু এইবিলাক লিখিবলৈ মেলিবলৈ। পঢ়িবলৈও থাকে তুমি নিখিবে পঢ়িবা এনে
আৰু সুকাল দেখোতে মানে পাঁচ, ছ ঘন্টা মান লাগিব।
বহুত সময় লাগে।
উম।
যদি একে লাডুতে মানে পহি পেলাই লিখা হয় মানে।
অ, তেতিয়া পাঁচ, ছ ঘণ্টাামান লাগিব।
উ।
এনে যদি অলপ অলপকে কৰা হয় তেনেহলেতো তিনি, চাৰিদিন লাগিব।
অ'।
কালি মই অলপ কৰিছিল ন।